হেল',
অ, কি কৰি আছা?
এ কি কৰিবা আৰু এনেই খোজকাঢ়ি ফুৰিছো। তুমি কি কৰিছা?
মই আছো দিয়া এনেই, বাহিৰত ওলাবই পা নাই, ইমান ৰ'দ দিছে।
অ, বহুত ৰ'দ দিছে। আমাৰ খিনিত অকমান ছাহ আছে যে, তাতেই মই খোজকাঢ়ি আছো। ভাত খালা?
ভাত খালো দিয়া। খাই কৈ আজৰি হয়, মানে সোনকালে বনাও ৰ'দটো বহুত হয় যে দুপৰিয়ালে। আগবেলা ভাগতে বনাই কই থৈ দিও।
ঠাণ্ডা হৈ থাকে তেতিয়া ভাতটো ন? মই এই ৰাগ ৰাতি ভাত কেইটামান আছিলে, তাকে পানী দি পেলাইহে খাইছো। গম পাইছা? ইমান গৰম।
হয় নেকি? অ-অ, ৰ'বাচোন এতিয়া যে - এতিয়া যে হেৰি এই বি এ টো যে, তাৰছ তোমাৰ কি স্নাতক সেইটো কি চাৰি বছৰ চৰ হ'ল ন? চাৰি বছৰীয়া আৰু, মানে আমাৰ বৰ্তাহতৰ ছোৱালীজনীয়ে পঢ়ি হি আছে যে
অ-অ, হয় নেকি? অ, চাৰি বছৰ কৰিলে নহয়। তোমাৰ এইটো বছৰৰ পৰা নহয়, ইয়াৰ আগৰ বছৰৰ পৰাই চাৰি বছৰ।
কিন্তু স- স মানে, উম, সকলো ঠাইতে বোলে সকলো কলেজতে সেই বস্তু হোৱা নাই।
হোৱা নাই নেকি বাৰু? কিন্তু আমাৰ ইয়াত তোমাৰ ধৰি লও কলেজ যিখনত ধৰি লও মই সুধিছো, তাত কিন্তু চাৰি বছৰেই হ'ল। চাৰি বছৰ কৰিছে তোন, উম আজিকালি বহুত ব্যৱস্থাবিলাক ভাল কৰিছে তোন, বুজিছা? শিক্ষাৰ।
পঢ়োতে তিনি বছৰীয়া আছিলে, মানে এইটো স্নাতক,
তোমাৰ অ, সেইটোৱে আমি পঢ়োতে তিনি বছৰ আছিল চাৰি বছৰ নাছিল, আৰু লগতে আমি পঢ়োতে তোমাৰ এডমিছনটো ফ্ৰী নাছিলে। হয়নে নহয়? কিন্তু এতিয়া ছাত্ৰ-ছাত্ৰী খিনি ইমান সুবিধা কৰি দিছে চৰকাৰে যে তেওঁলোকক ফ্ৰী কৰি দিছে আৰু এটা কি নিজ মইনা আঁচনি, অ, কিবা নিজুত মইনা আছে। অ, ম আহে চাৰে বাৰশ নে কিমানকে সোমাই গম পাইছা তেওঁলোকৰ? ইমান সুবিধা চচোন, চাইকেলৰ সুবিধা কৰি দিছে। ভালকে হাই ছেকেণ্ডাৰী উম, ভালকে পাছ কৰা খিনি স্কুটিখন আছে হয়নে? আও মেট্ৰিক পাছ কৰিলে তোমাৰ কম্পিউটাৰটো নহ'লে পইচাটো তুমি ল'বই পাৰা ন? এতিয়া তোমাৰ ফ্ৰীও কৰি দিছে তাতে চেমিষ্টাৰ চিষ্টেম হোৱাৰ পৰা আগতে ভাল আছিলে ন? সেইটোয়ে, বহুত সুবিধা কৰিছে তেওঁলোকৰ কা কণে, অ অ, তুমি মানে এতিয়া এল পি স্কুলতো জে তোমাৰ শিক্ষা ব্যৱস্থাটো তাতো বহুত ভাল। ল'ৰা-ছোৱালীৰ কাৰণে কিতাপ বিলাক ফ্ৰী হয়নে?
হয় হয় ফ্ৰী খোৱা-বোৱা তোমাৰ, অ, খোৱা-বোৱাৰ দিয়ে। সেইটো এতিয়া বহুত খিনি চৰকাৰে বহুত খিনি সুবিধা কৰি দিছে বাৰু, আৰু তোমাৰ পঢ়া-শুনাটো বাদেই দিয়া তোমাৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণেও আহি আহিয়ে থাকে কোনোবা নহ'য় কোনোবা হয়নে? তেওঁলোকৰ কি খাব লাগিব কি আ আইৰণৰ টেবলেট হওঁক, কেলচিয়ামৰ হওঁক, পেলু টেবলেট,
টেবলেট চব দিয়ে, চব দিয়ে তোমাৰ। এভৰিথিং বস্তুখিনিয়ে তেওঁলোকে দিয়ে। সকলোবিলাক সুবিধা তেওঁলোকে কৰিছে উম। অ, অ, দাঁতৰো আহে তোমাৰ গম পাইছা? মাজতে কিছুমান ল'ৰা ছোৱালীয়ে দাঁত ব্ৰাছ নকৰে যে বাছ এডাল আৰু লগতে কলগেট এটাও দি থৈ গৈছে গম পাইছা ছাত্ৰ ছাত্ৰী খিনিক অ অ দাতৰ
মানে কি দাঁতৰ পোকে খোৱা থাকে ন মানে নসৰে সেই তেওঁলোককো বোলে সেই
দিছে দিছে উম সুবিধা কৰিছে বহুত তোমাৰ চকুৰ যদি কিবা মানে প্ৰব্লেম আছে চকুৰ সেই ইউজ চাইছে আও সেইদিনাখন কি কৰিছে বহুত সুবিধা তোমাৰ সেইদিনাখনৰ তে এন জি অ'ৰ ফালৰ পৰা আও চছেমি গভমেন্ট বুলি কৈছে মোক আৰু তেওঁ আহিছে মানে বাই দেউ এগৰাকী আহি পেলাই মোক কৈছে মেম সেই ইয়াতে কৈছে ষ্টুডেণ্ট এনেকুৱা আছে নেকি কি বাৰু যোনে মানে শুনা নাপায় বা কমকে বুজি পায় তাৰ পিছতে অ তাৰ তছ মইমানে দুগৰাকীৰ নাম দিছো আমাৰ স্কুলত তেনেকুৱা অসুবিধা মানে দুগৰাকী ছাত্ৰী মানে তাৰপিছতে মই ক'লো আৰু এনেকে তাৰপিছত নাম কেইটা লৈ গৈছে তাৰপিছত মোক সুধিও আছে আৰু সিহঁতক মানে কি জানা ভাৱে মানে সিহঁতৰ যদি পৰিয়ালে ধৰি লোৱা হেৰি একো সুবিধা পোৱা নাই চৰকাৰৰ ফালৰ পৰা তেওঁলোকক মানে সেই সুবিধাখিনি তেওঁলোকৰ ফালৰ পৰা কৰাই তেনেকুৱা অ অ অ এবাৰতো তোমাৰ আমাৰ এজনী মান ছোৱালী চছেভেণ্টি পাৰ্চেণ্ট তোমাৰ মানে মেডিকেলি মানে আনফিট এয়া আৰু হয় দেউতাৰ পিছতে তোমাৰ মানে সেইটো কাৰণে পঞ্চাশ হাজাৰ টকা অ আহ খক অ একেবাৰে মানে মানে তোমাৰ সত্তৰ শতাংশয়ে বিশেষভাৱে সক্ষম মানে তেওঁলোকৰ ঘৰত মানে পঞ্চাছ হাজাৰ টকা তোমাৰ অনুদান দি চোৱাচোন পঞ্চাছ হাজাৰ টকা এটা যদি তুমি যদি এখন ঘৰত দিয়াত তেওঁলোকৰ কাৰণে বহুত এটা ডাঙৰ কথা সেইটোৱে অ দুশ সনা কি কৰিব সেইটোৱে সেইটোৱে সেইকাৰণে মানে সেই সুবিধা কৰিছে উম অ বহুত ক্ষেত্ৰত এইটো নহয় যে শিক্ষা বিভাগ তোমাক অনলি মানে পঢ়াটোহে চাইছে নহয় শাৰীৰিক মানসিক মানে চব চব চাই চাই এফালৰ পৰা আৰু এতিয়া তোমাৰ কিছুমান ট্ৰেনিং দিয়াই আগত তে ইমান ট্ৰেইনিং মই শুনা নাছিলো এতিয়া তোমাৰ মানে ট্ৰেইনিং দিয়ে মানে ল'ৰা ছোৱালীয়ে অ একে ট্ৰেনিঙে ট্ৰেনিং আৰু নহয় তোমাৰ ট্ৰেইনিং কেনেকুৱা কেনেকুৱা থাকে নিজে কৰিলে বুজি পোৱা যায় ন ছাত্ৰ ছাত্ৰীয়ে যদি একো মাত দিব নোৱাৰ যে একো মান নিদিয়ে যদি ভয় খাই থাকে তুমি কেনেকে বুজিবা সেই বস্তু খিনি বুজাই অ অ বহুত কথা কাৰণ কিছুমানে অ সেইটোয়ে
বুজি পাই কিন্তু ক'ব নোৱাৰে তেওঁলোকক সেই সাহসটো আনিবা তুমি কেনেকে
অ অ সেইবিলাক ট্ৰেইনিং সেইটো বিষয়টো মানে কৰে আৰু স্কুলত মানে তেনেকে মানে চাপ কলৌ আহে যে সেই ল'ৰা ছোৱালীখিনিৰ লগত কেনেকুৱা নিচিনা ব্যৱহাৰ কৰিছোৱা বা কেনেকে আমি ৰাখিছো সেইটোৰ ওপৰতো মানে বহুত খিনি সুবিধা কৰিছে শিক্ষা বিভাগ কে মানে তোমাৰ এতিয়া মানে ল'ৰা ছোৱালী খিনিয়ে মানে ক'ব নোৱাৰে যে আমি অমুকটো নাই কাৰণে পঢ়
অসুবিধা পাইছোঁ অঁ অমোক নাই পঢ়া নাই পঢ়াটো পিছ পেলাব এতিয়া মানে কবলে হেৰি নাই আৰু আমি দুখীয়া পঢ়িব নোৱাৰো সেইটোও নোৱাই আৰু এতিয়া তোমাৰ আৰু এটা শুনিছো হয়নে যে মেট্ৰিক দিয় সময়ত টেনৰ সেই ল'ৰা ছোৱালী খিনিকো কিবা
অ' অ' দিয়ে দিয়ে তেওঁলোকৰ যে এতিয়া অ কিমানকে দিয়ে অ'। অ কি মানে কি জানা সে পইচাটো দিয়ে ধৰি লওক কলম চলমৰ কাৰণে সুবিধা কৰিবলৈ অ' সেইটো সেইটো কাৰণে দিয়া আৰু তোমাক তুমিতো এ পি স্ কাৰ তেওঁলোকৰ ধৰি লওক গ হে ল'ৰা ছোৱালী খিনি নতুন ধৰি লওক আৰম্ভ হবলৈ কিবা এটা পইচা আহে সেই পইচা খিনি দি তুমি অ' তাতো পোৱা।
এতিয়া চোৱাচোন মাক গৰ্ভত অ' সন্তান এটা অ' জন্ম থকা পৰাই তোমাৰ মানে কিবা কিবি পায়ে থাকে সেই অংগনবাদীৰ পাই হওক। ভিটামিনৰ ঔষধ ভেকচিনৰ পৰা আদি কৰি সকলো ফ্ৰী। আক অংগনবাদীত যোৱাৰ পা তোমাৰ খোৱা বোৱাৰ পৰা আকৌ কিবা টোপোলা বিতৰণৰ হয়নে। যি সকলে মানে স্কুল নাহে ঘৰে ঘৰে গৈ টোপোলা দিব লাগিব। অ সেই
কাৰণেও দিয়ে তোমাৰ আৰু কি জানো অংগনবাদীত দিয়া বস্তুবিলাক মই দেখিছো ন নহয়, ল'ৰা - ছোৱালীখিনিক মই তাতে আজি মানে লগৰ এজনীক কৈ আছিলো মাজতে কি কৰিছে গৰম আৰু বৰষুণৰ কাৰণে ছাতি এটা- এটা দিছে। মানে ছাতি নাৰ কিছু অ', বহুত টিফিন দিছে বেগ দিছে অ' ইউনিফৰ্ম যোৰতো দিয়েই তেওঁ। লগৰ হয়নে তাৰ পাছতে তোমাৰ চাউল দালি মটৰ তাৰপিছত বিস্কুট- বিস্কুট দিছে মাজতে আকৌ তোমাৰ কিবা হৰ্লিস্ক অ' হৰ্লিস্কৰ নিচিনাও কিছুমান পেকেট দিছে গম পাইছানে, মিলাই পেলা খাবলৈ এ বহুত তোমাৰ সুবিধা হৈছে আগতে, আগতে তুমি কোৱা মোৰ অসুবিধা আছে মই পঢ়িব নোৱাৰিম। মোৰ অমুকটো অসুবিধা মোৰ দুখীয়া ধনী কথা নাই অ', কথা নাই অ', চবেই পঢ়াব পাৰিব। চবে পঢ়াব পাৰি আৰু তোমাৰ স্কলাৰশ্বিপবিলাক তো পাই ন কিবা আৰু এটা স্কলাৰশ্বিপ পাই নহয়, উম, বৃত্তি দিলেও পইচা পোৱা যায়।
বৃত্তিটো ভাল হয় ভাল ৰিজাল্ট কৰা তাতে এটা তুমি আকৌ কিবা এটা পইচা পালা অ', ইমান বছৰত ওলাব বগে
অ', সেইটো পইচা তুমি ধুনীয়াকে হাই ছেকেণ্ডৰী বা মেট্ৰিক পাছ কৰি ব্যৱহাৰ
অ', পাৰে, পাৰে অ',। মানে ভালে কৰে সেইটো এটা মুঠতে কিবা এটা। উম,
মুঠতে তুমি এতিয়া কব পাৰিবা, মানে তুমি এতিয়া ক'ব পাৰিবা আমাৰ অসমত শিক ক্ষা ব্যৱস্থাত টো বহুত ভাল হৈছে। সেইটো তুমি ক'ব পাৰিবা মানে কোনো মানে দুখীয়াই মানে অ', আৰু কোনো দুখীয়াই মানে পইচা নাই কাৰণে ন পঢ়ো বুলি কৈ পেলে পিছ পৰি থাকিব লগা হোৱা নাই। সজাগ হব লাগে। অ', আৰু এতিয়াও সজাগ হবলৈ আছে। অ', সেইটোয়ে তুমি যদি মানে অভিভাৱকখিনিক যদি সজাগ কৰি তুলিব পাৰা তেনেহলে মানে অসমখন বহুত মানে ওপৰলৈ যাব গম পাইছা নে? এতিয়া মানে কি হৈছে কিছুমান ল'ৰা- ছোৱালী স্কুলতো প ওঠাই দিছে কিন্তু ঘৰত তাৰ মানে কোনো ধৰণৰ সুবিধা নাই উম, সুবিধা নাই অ', অ'। সেইটয়ে, সেইটোয়ে আৰু মানে কি জানা ঘৰত যদি অঁ, সেইটোয়ে ঘৰত যদি হাই কাজিয়া অঁ, ন ভাল নহয়। এতিয়া আমি কিছুমান এনেকুৱা পৰিৱেশো দেখিছো য'ত মানে তোমাৰ এনি টাইম ঘৰত কাজিয়া হৈ থাকে। মাকে বাপেকক উলিয়াই দিয়ে অ', অ'। সেইটোৱে, সেইটোৱে, আচলতে
স্কুল খনত কি হয় তোমাৰ খালি শিক্ষাৰ পৰা গোট শিকালে, কিন্তু ঘৰৰ পৰিৱেশতটো কিন্তু তোমাৰ আচ
ঘৰত যদি তুমি ম তুমি পঢ়াই দিয়া পিছত যদি ঘৰত যদি মই যদি অলপো যদি সিহঁতক চেষ্টা নকৰো তেনেহ'লে তেওঁলোকে যিখিনি পঢ়ি যাব সৰু ল'ৰা ছোৱালী খেলিলেই ওলাই যাব। সিহঁতৰ কিন্তু তুমি সেইখিনি আকৌ সিহঁতক লিখাই বা পঢ়াব লাগিব উম, মাক- দেউতাকৰ গুৰুত্বৰ ওপৰতহে ল'ৰা ছোৱালীৰ মানে ভৱিষ্যত আছে গম পাইছা? যদি উম, উম, মিলা প্ৰীতিটো থাকি ব লাগে যে অ', যদি বোলে মোৰ ল'ৰাটোৱে অ', সেইটোয়ে, সেইটোয়ে, কিন্ত তুমি কিন্তু আজিকালি এচাটো দিব নোৱাৰা। কাৰণ তোমাক সেইটো কাৰণে কি হৈছে ল'ৰা- ছোৱালীয়ে ভয় নকৰে। যদি তোমাক ভয় নকৰে নকৰিলে তোমাক সন্মানো নকৰে মানে গম পাইছানে আগতে আমি কেনেকুৱা আছিল আগৰ পৰা যদি চাইকেল চলাই যাওঁ ছাৰক যদি সেই আতৰ দেখো আমি চ অ নামি দিওঁ নামি আমি য'তেই নহওক ততে ৰখি দিওঁ হা কিন্তু আজি আজিকালি ল'ৰা ছোৱালী তোমাক মাতিবলৈও মানে হেৰি কৰে সেইটো সন্ম
আমি এতিয়াও চাবাচোন কৰবাত ছাৰ বাইদেউ সকলক দেখিলে যে বহি থাকিলেও আমি উঠি দিওঁ বা ভালনে বুলি মা দে খাই দিওঁ ইন কিন্তু চাইকেল চলাই গ'লেতো নামিয়েই দিম যেনেকুৱাই নহওক যৰ পৰাই নহওক নামিয়েই দিওঁ।
মোৰ এনেকুৱা হৈছে কিছুমান ট্ৰেইনিঙত মই সেই আগতে মোক পঢ়োৱা মেমহতকো পাইছোঁ। বাইদেউহঁতকো পাইছো মোৰ মানে লগত মানে ব চকী খনত বহিবলৈও মোৰ বেয়া লাগে মই থিয় হৈ থাকো মই থিয় হৈ থাকো জানে মোক কয় বহা এতিয়া পাৰিবা আৰু বহিব তেওঁ মেম বেয়া লাগে নহয়,
বেয়া লাগে বেয়া লাগে তোমাৰ মানে এনেকুৱা লাগে জানো সন্মান দিব পৰা নাই তেওঁলোকক হয়নে। কিন্তু শিক্ষা ব্যৱস্থাটো হৈছে কিন্তু এই ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকল প্ৰতি সেই শিক্ষকৰ সেইটো কিছুমানত কিন্তু কম কম লাগে ন সম্মানটো কমি যোৱা যেনো লাগে।
অ মোক এই মায়ে মাতিয়ে আছে মই তাক পিছত কৰিম দিয়া আহ হ'ব দিয়া আহ আহ।